অ'! শুনিছোঁ, শুনিছোঁ। কোৱা?
অ'! কি কৰিছা?
এনে আছোঁ, বহি আছোঁ অলপমান। তুমি কি কৰি আছা?
মইয়ো আছোঁ, এনেই। এই, চাহটো খাই অলপ মানে, আৰু কৰিবলে, আপোনাক ফোনটোৱে কৰোঁ, এবাৰ তোমাক।
অ'! খবৰ পাতি ভাল?
অ'! ভাল, ভাল। তোমাৰ কি, কেনে খবৰ?
অ'! ভালে দিয়া, খবৰ।
অ'! পিছে, আজি দিনটো, কেনে গ'ল? আজিতো ৰবিবাৰ আছিল ন'?
অ'! দিনটো ঠিকেই গ'ল, আজি। ৰং বাঢ়িছিল যিহেতু, বন্ধ হৈছিল।
অ'! অ'! পিছে আৰু ব্যস্ত আছে নেকি?
নাই, নাই, ব্যস্ত নাই। কোৱা?
ব্যস্ত নাই যদি, আমি অলপ, চাহ উদ্যোগৰ ওপৰতে, কথা পাতোঁ, আও নেকি?
অ'! পাতিব পাৰি।
অসমৰ চাহ উদ্যোগ, আমাৰ অসম, অসম বিশ্বাস চাহ হয়।
অ'! পাতিব পাৰিলে, ভাল বিষয়ে, অসমৰ চাহ উদ্যোগৰ বিষয়ে।
অ'!
ইয়াতে, কোৱা?
দিয়াচোন, কোৱা? অসমৰ চাহ উদ্যোগ কিয় বিখ্যাত?
অ'! ক'বলৈ গ'লে, মোৰ হিচাপত, অসমৰ চাহ সমগ্ৰ পৃথিৱীতে, যিহেতু বিখ্যাত।
উম!
আৰু ইয়াৰ সোৱাদ আৰু গুণাগুণৰ মানৰ বাবে, বহু দেশৰ লৈ তো ইয়াক, ৰূপান্তি কৰা হয়।
হয়!
চাহ উদ্যোগ। অসমৰ অৰ্থনীতিৰ উন্নতিতো, ডাঙৰ ভূমিকা পালন কৰে।
হয়!
সেইবাবে, এই উদ্যোগ অসমৰ বাবে, বহুত গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ।
হয়, হয়।
উম উম, পিছে অসমৰ কোনখন ঠাইত বেছি চাহ খেতি কৰা হয়?
অহ মোৰ মতে কবলৈ গলে মোৰ ডিব্ৰুগড়, তিনিচুকীয়া শিৱসাগৰ, যোৰহাট, গোলাঘাট, শোণিতপুৰ আদি জেগাত বেছিকে চাহ খেতি কৰা হয়। আৰু এই অঞ্চলত চাহ বাগিচাবোৰৰ বাবে বিশেষভাৱে জনাজাত হয়, এইখিনি আৰু সেই আৰু বহু মানুহে ইয়াত কাম কৰি জীৱিকা নিৰ্বাহ কৰি আছে।
অহ নিশ্চয় ঠিকে কৈছা তুমি, পিছে তোমাৰ আৰু এটা প্ৰশ্ন আছিল যে চাহ উদ্যোগে অসমৰ মানুহক কেনেকৈ সহায় কৰে বুলি ভাবা?
আহ, মোৰ হিচাপত চাহ উদ্যোগে বহু মানুহক কৰ্ম সংস্থাপন দিয়ে।
অহ
ইয়াৰ ফলত বহু পৰিয়ালৰ জীৱিকা চলি থাকে। লগতে অসমৰ অৰ্থনীতিতো এই উদ্যোগৰ ডাঙৰ অৱদান আছে।
অহ
সেই হব আৰু অসমৰ চাহ উদ্যোগিয় অসমৰ মানুহক এনেদৰে সহায় কৰি আছে।
নিশ্চয় নিশ্চয়, ঠিকে কৈছা তুমি আমাৰ অসমৰ চাহ উদ্যোগে বহুত মানুহ সহায় কৰি আছে।
হয় হয়।
অহ, অহ
পিছে তুমি কোৱাচোন অসমত চাহ কিয় বিশ বিশেষ
অ মোৰ মতে অসমৰ জলবায়ু আৰু মাটিৰ গুণাগুণৰ বাবে ইয়াৰ চাহৰ সোৱাদ আৰু মান বহুত ভাল হয়। আমাৰ অসমৰ চাহৰ সেইবাবে দেশ বিদেশত অসমৰ চাহৰ চাহিদা যথেষ্ট বেছি।
হয়।
পিছে তুমি কোৱাচোন চাহ উদ্যোগৰ উন্নতিৰ বাবে কি কৰা কৰিব লাগে আমি?
মোৰ হিচাপত চাহ বাগিচাৰ উন্নত যত্ন লোৱা উচিত। আধুনিক প্ৰদ্ধতি ব্যৱহাৰ কৰা আৰু গুণগন্ত মা গুণগত মান বজাই ৰখাটো দৰকাৰ।
অহ, অহ
তেতিয়া এই উদ্যোগ আৰু আগবাঢ়িব বুলি মই ভাবো আৰু
অহ ঠিকেই কৈছা তুমি, আমি যদি এনেদৰে সৰু আমাৰো চাহৰ উদ্যোগটো বহুত আগলৈ যাব।
হয় হয় হয়।
অহ আৰু এটা প্ৰশ্ন আছিল যে তোমালৈ তোমাৰ মতে অসমৰ চাহ উদ্যোগৰ গুৰুত্ব গুৰুত্বটো কি বুলি ভাবা?
চাহ উদ্যোগৰ গুৰুত্ব বুলি কলে মোৰ হিচাপত অসমৰ চাহ উদ্যোগে উদ্যোগ ৰাজ্যখনৰ অন্যতম গুৰুত্বপূৰ্ণ উদ্যোগ হয়।
অহ, অহ
ইয়াৰ জৰিয়তে মানুহে ধৰা জীৱিকা নিৰ্বাহ কৰে। অসমৰ অৰ্থনৈতিও শক্তিশালী হয়। অসমৰ অসমৰ অৰ্থনৈতিক শক্তিশালী বহুত ভূমিকা পালন কৰে। অসমৰ চাহ চাহ উদ্যোগে
অহ, অহ
আৰু ধৰা দেশ বিদেশত অসমৰ চাহৰ এটা সুনাম আছে অসমৰ চাহ বুলি কলে আহ চাহ বুলি কলে আৰু বেলেগ নালাগে আৰু
অহ
সেই অহ অ সেইবাবে এই উদ্যোগে আমাৰ বাবে অতি মূল্যবান আৰু এই উদ্যোগ আমাৰ বাবে।
নিশ্চয় নিশ্চয় ঠিকে কৈছা তুমি অকমান চাহ উদ্যোগ আমাৰ বাবে বহুত গুৰুত্বপূৰ্ণ হয়।
হয় হয়।
অঁ
আৰু আৰু সুদাচোন কি সুদা।
পাছে তোমাৰো এটা প্ৰশ্ন হৈছিল যে অসমৰ চাহ বিদেশলৈ কিয় ৰপ্তানি কৰা হয় বুলি ভাবা তুমি?
অঁ মোৰ মতে অসমৰ চাহৰ সোৱাদ আৰু সুগন্ধ আৰু গুণ। গুণগত মান বহুত ভাল।
অঁ
আৰু সেইবাবে ই বহু দেশে অসমৰ চাহ কিনিবলৈ আগ্ৰহ প্ৰকাশ কৰে।
অঁ
আৰু ইয়াৰ ফলত অসমে আন্তৰাষ্ট্ৰীয় পৰ্যয়ায়তো পৰিচয় লাভ কৰিছে আৰু সেইকাৰণে।
নিশ্চয় নিশ্চয় নিশ্চয় নিশ্চয়।
অঁ
ঠিকেই কৈছা তুমি।
অঁ দিয়াচোন তুমি কোৱা অসম চাহ বাগিচাই পৰ্যটন ক্ষেত্ৰত কেনেকৈ সহায় কৰিছে।
অঁ মোৰ হিচাপত। অসমৰ সেউজীয়া চাহ বাগিচাবোৰ চাবলৈ বহুত পৰ্যটক আহে। দেশ বিদেশৰ পৰা। বিভিন্ন ঠাইৰ পৰা আহে।
আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য সকলোৱে আকৰ্ষণ কৰে। আকৰ্ষক- সকলক মানে আকৰ্ষণ কৰে, ইয়াৰ ফলত পৰ্যটক উদ্যোগৰো উন্নতি হয়।
হয়।
এই মই কওঁ যে এ অসমৰ চাহ বাগিচা পৰ্যটনৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে।
হয় হয় হয় ঠিকেই কৈছা বহুতো সহায় কৰে।
অঁ, পিছে তুমি কোৱাচুন চাহ উদ্যোগৰ- কাম কৰা লোকসকলৰ ভূমিকা কেনেকুৱা বুলি ভাবা তুমি?
মোৰ মতে- চাদ কৰা লোকসকলৰ ভূমিকা বহুত গুৰুত্বপূৰ্ণ হতে- এ মোৰো চাহ বাগিচাৰ শ্ৰমিক সকল বহুত পৰিশ্ৰমী হয়।
অঁ
আৰু তেওঁলোকৰ পৰিশ্ৰমৰ ফলতই ভাল মান ভাল মানৰ চাহ উৎপাদন হয়। অসমৰ চাহ বাগিছা বিলাকত। সেইবাবে তেওঁলোকৰ অৱদানতটো বহুত গুৰুত্বপূৰ্ণ হয়।
নিশ্চয় নিশ্চয় ঠিকেই কৈছা তুমি। মই তোমাৰ কথাৰ ওপৰতে মতামত।
হয় হয়।
অঁ, আৰু এটা প্ৰশ্ন আছিল যে তোমালৈ- চাহ উদ্যোগৰ উন্নতিৰ বাবে কি কৰিব লাগে বুলি ভাবা তুমি?
আহঁ মোৰ হিচাপত আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগে। আৰু চাহৰ গুণগত মান যোনটো থাকে সেইটো সদায় বজাই ৰাখিব লাগে। আৰু লগতে চাহ বাগিচা শ্ৰমিকসকলৰ সুবিধাৰ প্ৰতিও গুৰুত্ব দিব লাগে তেওঁলোকে। সুবিধা যদি পায় তেতিয়া তেওঁলোকে আৰু ভালদৰে কাম কৰিব। আৰু ভালদৰে কাম কৰিলে শেষত যে চাহ চাহ চাহবিলাকৰ ভালদৰে উৎপাদন হ'ব আৰু। পতন হ'লে চাহ উদ্যোগৰ উন্নতি হব। সেই সেই- এতিয়া এই উদ্যোগবিলাক আগবাঢ়ি যাব আৰু ভাবো আৰু মই।
অঁ ঠিকে কৈছা তুমি মই সেয়ে ভাবো-
অ
পিছে
তুমি কোৱাচোন অসমৰ চাহ উদ্যোগৰ আটাইতকৈ ডাঙৰ বিশেষত্বটো কি বুলি ভাবা তুমি?
মোৰ হিচাপত অসমৰ চাহৰ সোৱাদ সুগন্ধ আৰু গুণগত মানে ইয়াৰ আটাইতকৈ ডাঙৰ বিশেষত্ব। আৰু এই কাৰনেই দেশ বিদেশত অসমৰ চাহত এটা বিশেষ চাহিদা আছে, বিশেষ সুনাম আছে। আৰু বহু বছৰ ধৰি অসমৰ চাহে নিজৰ সুনাম ধৰি ৰাখিছে।
অ
সেইবাবে এই উদ্যোগ অসমৰ গৌৰৱ আৰু।
নিশ্বয় নিশ্বয় ঠিকে কৈছা তুমি।
হয়। দেচোন তুমি কোৱা অসম চাহ উদ্যোগে অসমৰ ৰাজনীতিত কেনেকৈ সহায় কৰিছে অসমৰ অৰ্থনীতিত?
অ আহ মোৰ মতে অসমৰ চাহ উদ্যোগে বহু মানুহক কৰ্ম স্থাপন দিয়াই দিছে। আৰু ৰাজ্যৰ আয় বৃদ্ধি কৰাতো যথেষ্ট সহায় কৰিছে বুলি মই ভাবোঁ। আৰু দেশ বিদেশলৈ চাহ ৰপ্তানি কৰাৰ ফলতো অসমৰ', অসমটো লাভান্বিত হৈছে',
হয়',
সেইবাবে মই এই উদ্যোগৰ অৰ্থনীতিৰ গুৰুত্ব বহুত বেছি বুলিয়েই ভাবোঁ',
হয়',
অ পিছে তুমি কোৱাচোন অসমৰ চাহ বাগিচা কিয় ইমান বিখ্যাত বুলি ভাবা তুমি? অসমৰ চাহ বাগিচাবোৰ কিয় বিখ্যাত? তুমি কি বুলি ভাবা তাৰে ওপৰত?
অ মোৰ হিচাপত অসমত সেউজীয়া চাহ বাগিচাবোৰ দেখিবলৈ বহুত ধুনীয়া।
অ
আৰু ইয়াৰ প্ৰাকৃতিক পৰিৱেশে বহুত বৰ পৰ্যটকৰ আকৰ্ষণ কৰে। আৰু লগতে এই বাগিচাবোৰত উৎপাদিত চাহৰ মানো বহুত ভাল',
অ',
সেইবাবে অসমৰ চাহ বাগিচাবোৰ বিখ্যাত আৰু সেইকাৰণে',
অ', ভালে কৈছা তুমি ত অসমৰ চাহ বাগিচাবোৰ এইবোৰৰ কাৰণে বহুত বিখ্যাত',
হয়',
অ', পিছে আৰু এটা বস্তু আহিছিল যে? চাহ উদ্যোগৰ উন্নতিৰ বাবে কি কি কৰা প্ৰয়োজন বুলি ভাবা তুমি?
উম', মোৰ মতে আধুনিক কৃষি পদ্ধতি ব্যৱহাৰ আৰু', গুণগত', মান বজাই ৰখা, শ্ৰমিকসকলৰ ওপৰত গুৰুত্ব, সুবিধাৰ ওপৰত গুৰুত্ব দিয়া', হেতু দৰকাৰ আৰু এইবোৰ কৰিলে উদ্যোগটো আগবাঢ়িবই',
অ',
আৰু আকৌ লগতে এটা সুনামো হ'ব উদ্যোগবিলাকৰ',
অ', অ',
লগতে নতুন মৌ নতুন বজাৰ বিচৰাটোও প্ৰয়োজন',
অ', ঠিকে কৈছা, অসমৰ চাহ উদ্যোগৰ উন্নতিৰ বাবে', আমি যদি এনেকুৱা নতুন বজাৰ বোৰ বিচাৰোঁ বহুত লাভ হ'ব',
হয় মনয যায় ঠিকে কৈছা তুমি
অ আৰু এটা প্ৰশ্ন আছিল যে তোমালৈ মোৰ। তোমাৰ মতে চাহ উদ্যোগৰ ভৱিষ্যত কেনেকুৱা হ'ব বুলি ভাবা।
মোৰ হিচাপত ভৱিষ্যততো অসমত চাহ উদ্যোগৰ গুৰুত্বটো থাকিব। যদি আমি গুণগত মানটো বজাই ৰাখো। আৰু নতুন প্ৰযুক্তিৰ ব্যৱহাৰ কৰোঁ তেন্তে এই উদ্বগে আৰু উন্নতি কৰিব বুলি মই ভাবো।
অ অ,
আৰু দেশ বিদেশত অসমৰ, চাহৰ যিহেতু সু চাহিদাও বৃদ্ধি পাব সেইকাৰণে। চাহে আৰু বহুত কৰিব আৰু উদ্যোগে,
অ অ,
পিছে এই বিষয়টোৰ শেষত আৰু কিবা কবা নেকি।
এ নহয় কম মই তোমাৰ পৰা আজি বহুত খিনি শিকিলোঁ আৰু মই এতিয়াও ক'ব বিচাৰোঁ যে বৰপেতা অসমৰ চাহ উদ্যোগ কেৱল এটা উদ্যোগ নহয়। ই আমাৰ ৰাইজৰ পৰিচয় আৰু গৌৰৱৰ ক্ষণ হয়।
হয় হয় হয়।
সকলোৱে এই উদ্যোগৰ উন্নতি আৰু সংৰক্ষণৰ বাবে সচেতন হোৱাটো উচিত বুলি মই ভাবোঁ আৰু
হয় হয় হয়,
অ,
দা ঠিক আছে দিয়া দে
অ ঠিকে আছে দিয়া মোৰো তোমাৰ লগত আজি চাহ উদ্যোগৰ অসমৰ চাহ উদ্যোগৰ বিষয়ে কথা পাতি ভাল লাগিল। মই বহুত নজনা কথা শিকিলোঁ আজি আহ
দিয়া ঠিক আছে।
ইয়াতে ধন্যবাদ।
উম দিয়া।